হেল্ল
আহ কি খবৰ তোৰ?
মোৰ ভাল তোমাৰ কোৱা।
অ মোৰো ভাল মোৰো ভাল অ।
ক'ত আছা এতিয়া?
মই ঘৰতে আছো।
অ ভালেই ভালে।
অ মই মানে আজি আমাৰ স্কুল ফটোজ খিনি চাই আছিলো তেতিয়া তোক দেখিলো দেখি মনত পৰিল আৰু স্কুল ডেইজৰ কথা।
অ মইও চাইছো। ছিলো দিয়া কালি মানে চাইছিলো ময়ো সেইবোৰ ফটো ভাল লাগিছিল দেই চাই।
আহ
সেয়া চাই মনত পৰি গ'ল গোটেই স্কুল ডেজৰ কথা
অ বহুত টিউচন চিচনত গৈছো । ছিলো ন আমি।
আহ
সে ভালেই আছিল সেইবোৰ দিন।
আহ অ সেইটোৱে মনত পৰিছে সেয়াদিন।
আহ
তাকে স্কুলত ফাৰ্ষ্ট দিনা ফাৰ্ষ্ট। নিচিনাকৈ বহুত নাৰ্ভাচ হৈ গৈছিলো। তাকেই মনত পৰিছে অ। তুমি তো কান্দিছা। চিলাও মোৰ মনত আছে।
অ
অ
কে
তাকে বুজি পাইছো আৰু। বাকী হেৰি হেৰি হৈ গৈছে নহয় স্কুলৰ সেয়া মেথছ ছাৰজন মনত আছে নে নাই অ উম ছাৰে খুব মাৰিছে। ছিলে ন খুব ভয় লাগিছিল ছাৰক।
উম বহুত ত কি কবা আৰু।
অ আমিও বহুত মাৰ খাইছিলো আৰু বদমাছো আছিলো আমি।
বহুত আছিলো দিয়া।
অ এ তাকেই বোলো আজি কালি আৰু এয়াই
উম স্কুলত গৈছানে নাই তুমি এতিয়া ৰিউনিয়নত
নাই যোৱাই হোৱা নাই ৰিয়উনিয়নত
অ আচ্ছা আচ্ছা ঠিকে আছে বাকী ঘৰত ভালে আছে চব